উ ছা
মই আছো ৰবা এনে।
উম উম খবৰ ভালনে?
অ ভালে, তোমাৰ
মোৰো ভালেই।
অ কি কৰি আছে এতিয়া?
এয়া এনেই আছো ভাত খাবলৈ লৈছো।
হয় নেকি।
উম উ
অ মই আহিলো এতিয়া ডিউতিৰ পৰা আহি পেলাই ভাতকেইটা খাই ললো।
উম ভাত খালা নি কিহে খালা।
ভাত ডালি তাৰপিছত ভাজি এনেকে খালোঁ আৰু
অ অ
কি বনাইছে তোমালোকৰ?
আৰু এতিয়ালৈকে গমেই পোৱা নাই মই ৰাতিপুৱাই ৰুটি উ তাৰ পিছত আলু পিয়াজৰ চব্জি। আৰু কিবা পটলৰ কিবা বনাইছিলে তাকে খালোঁ
উ কৰ'বাত যে যোৱা কথা আছিল গলা নে।
অ অ পাৰ্লাৰলৈ যোৱা কথা আছিল।
কিহত গলা।
অ ক গলো্ ইছ পা কৰাবলে আছিলে। উম উম উম উম ভাল কৰিছা।
হয় নেকি
মানে মোটামুটি ঠিকে কৰিছে আৰু আৰু ইয়াতকে ভাল কৰিব নোৱাৰে আৰু।
উম উম ঠিকেই আছে পিছে।
উম
উ অ উম। চুলি কাটিলা নাই।
নাই নাই চুলি কাটিবলৈ নিদিলো, মানে চুলি খিনি বৰ দীঘলতে আকৌ বৰ টাইম লাগে
উম অ তোমাৰ চুলি এনেও ছুটিয়ে দিয়া ন
উম মোৰ চুলি খিনি মানে চুটি আগতেতো বহুত ছুটি আছিলে। এতিয়াতো অকমান বাঢ়িছেহে।
অ। তেল চেল দিবা চুলিত।
উম নহয় নহয় মোৰ চুলি খিনি মই নিজেহে। কাটি থাকো মোৰ চুলি বহুত দীঘলটো মানে মোৰ চুলি। দীঘল হয় কিন্তু মানে মই নিজে কাটি কাটি দিওঁ।
অ অ। এতিয়া দীঘল ল'বলৈ দিবা অলপ উম। অও ছোৱালী মানুহ অলপ দীঘল থাকিলে ভাল লাগে আৰু।
মোৰো ভাল লাগে নাইবাতো একদম দীঘল ভাল লাগে নাইবাতো একদম চুটি ভাল লাগে মানে।
অ।
এনে দীঘলহলে মানে চম্ভালিবলে নোৱাৰা হৈ যাও মাজে মাজে। মানে খং উঠিলে চুলি খিনিকে গৈ কাটি দিমগে আৰু।
উম।
মে কি হয় জান মই ইউ পি এছ চি পঢ়ি আছো ন অলপ মানে। মাজে মাজে পঢ়া পঢ়াৰ প্ৰেছাৰ পৰাৰে আকৌ ঘৰৰো কিবা কিবি। কথা মানে এনে কেতিয়াবা মানে কি হয়। লাইফত নতুন কিবা এটা লগা হয় ন। মানুহকতো চেঞ্জ কৰিব নোৱাৰ সে চুলি কিনকে চেঞ্জ কৰি দিওঁ।
অহ ঠিকেই আছে।
খাই যোৱা নে নাই।
ভাত চাত খাই যাওঁ। ভাত নহ'লে বা ৰুটি খাই যাওঁ। তাকে এতিয়া আহিল অহ। উম এতিয়া এক ঘন্টা লাঞ্চ ব্ৰেক আছে। ওচৰতে মোৰ ডিউটিটোৰ ওচৰতে ঘৰতে আহিব পাৰি আৰু সেইকাৰণে ঘৰতে আহো। মই টিফিন চিফিন লৈ নাযাওঁ আৰু। উম তাত নি পেলাই আৰু ইমান গৰম।
নহয় এতিয়া গৰমত বেয়াও হৈ যাব আৰু। টিফিনত নিয়ে ঠাণ্ডা ঠাণ্ডা খোৱাতে গৰমে গৰমে আহি খুৱাই ভাল ন আৰু অলপ ৰেষ্ট। পোৱা যায় কাৰণ তাত খাই মেলি হোৱাৰ লগে লগে কাম কৰিব লাগিব ইয়াত।
উম সেই আৰু। পাওঁ কাৰণে আহোঁ আৰু ঘৰত। উ নহলেটো নাহিলে হয়।
উ উম মই বাৰু পাৰ্লাৰৰ মানুহজনীৰ লগত কথা পাতি আহিছো।
অ অ হয় নেকি।
দিলে আৰু তেওঁৰ পৰা মানে এনে কথাখিনি সুধি আহিছো আৰু কিমানো লয় কি কথা।
উম কিমান কলে গোটেইখিনি।
মানে মেনিকিৰ পেডিকৰ হেয়াৰছ বা ফেচিয়েল। গোটেই খিনি মিলাই মানে লগতে হেৰি ভে। চব মিলাই মানে পাঁচ হাজাৰ মান ল'ম বুলি কৈছে।
অ হয় নেকি।
উম আৰু গ'ল্ড ফেচিয়েলত বেলেগকে মানে বাৰশ টকা। আকৌ যদি গোট অ বহুত কৈছে। মোৰ মতে এনেই গ'ল্ড ফেচিয়েলৰ। মানে মই নৰ্মেলি যোনবিলাক কৰে সাতশ আঠশ হৈ যায় ন।
সাতশ মান লয়। অ কৰে সাতশ মান। ত কৰে আৰু গ'ল ফেচিয়েল টো এইবিলাক ফেচিয়েলনো কি ঘৰতে কৰিব পাৰি। যদি বস্তুখিনি থাকে।
মই জানোঁ নহয় ফিচিয়েল কৰিবলে।
হ'য় নেকি পিছে মই মে সেইয়া ফেচিয়েলকিট আনিম তুমি ঘৰতে কৰি দিব।
তুমি ফেচিয়েলকিট আনিব নালাগে মই জৰ্দান বুলি যে তোমাক কৈ থাকোঁ যে। মই যোনটো ব্ৰেণ্ড ইউজ কৰোঁ। তাৰ মানে ফেচিয়েলকিটটো বহুত ভাল হ'য় আৰু কমতে পায়।
হয় নেকি কিমান মানত পাই।
বেছি দাম নলয় টু নাইনটি নাইন মানত পাই চাই চাগে। টু নাইনটি নাইন নাই বা থ্ৰী নাইনটি নাইন।
অ হয় নেকি।
ক্লিনআপ কাৰনে হ'য় যাই। ফেচিয়েল কিটটো ল'লে ফাইভ হানড্ৰেড ভিতৰত আহি যাব মানে। আৰু এজনীৰ কাৰণে নহয় মানে। ফাইভ হানড্ৰেড যে তোমলে, মোলে, নেহা বাইলে এনেকে হ'য় যাব।
অ তিনি চাৰিজনী মানে কৰিব পাৰে আৰু।
উম উম মানে সেইটো অকল তোমালে আনি দিব লাগিব কাৰণ বিয়াৰ। অলপ দিন আগৰ পৰা মানে এনেকে উম। পোন্ধৰ দিনৰ মূৰে মূৰে কৰিব পাৰি ন। ত মানে তোমাক আনি দি লৈ পেলাই পোন্ধৰ। দু দিন মানৰ মূৰে মূৰে মানে এনেকে কৰাই থাকিব লাগিব তেতিয়া গ্লোৱ।
অ দেৰ মাহ মান আগৰ পৰা কৰিব পাৰিলে আৰু হৈ যাব আৰু। ন। এ আনিব লাগিব মোক হেৰী কৰিবা অনলাইনত চাবাচোন। নাইকাৰ পৰা অৰ্ডাৰ কৰি দিম মই। নাইকাত অফাৰ দি থাকে নহয়। অ নাইকাত অফাৰ দি। থাকে নহয় নাইকাৰ পৰাই লৈ লম ৰবা।
উম মই এনে স্পা কৰিবলৈও জানো স্পা ক্ৰীমটো হ'লে।
হ'য় নেকি এস্পা টেছপা নকৰোঁ দিয়া এনেও এনেও চুলি ঠিক। ঠিকে আছে দিয়া এতিয়া চিল্কিয়ে হ'য় ন চুলি অলপ পাতল।
নহয় নহয় মই কথাটো কৈছোঁ মানে, মই ঘৰতে এস্পা কৰিব জানোঁ। কিন্তু মানে মেচিন। মেচিন টো নাই মানে তাত যোনটো মেচিনত বহাই ন। উম এনে নৰ্মেল এস্পাটো ঘৰতে কৰি ল'ব পাৰি।
অহ।
তাৰ ক্ৰীমটো আনি।
অ অ ওম।
মই আকৌ নিজে কৰি বেয়া পাওঁ। মানে কি হ'য় জানা লোকে মূৰতো ধুৱাই। দিলে ইমান ভাল লাগে মানে এতিয়া মই গৈছিলোঁ এঘাৰটা কিমান মানতে গৈছোঁ। এতিয়া এটা বজাত মানত। আহিছো আৰু মানে অ তাত। ত মানে ইমান মোৰ মানে শুব মন আছিলে সিহঁতৰ মানে। কি হয় এনেই চাৰ্ভিচটো ভাল হ'য় কিন্তু মানে। চকী বিলাকৰ ব্যৱস্থাটো মানে ইমান ঠিক নহয় মানে প্লাষ্টিকৰ চকী ইউজ কৰে ন।
হয়।
আ মানে শুব নোৱাৰি নহ'লে যোনবিলাক প্ৰফেচনেল হ'য় তেওঁলোকে। মানে এনেকুৱা চফা ইউজ কৰে ন।
ইহঁতি তাৰ মানে ইহঁতি মানে সেইয়া আৰু। এনে নৰ্মেল কে খুলি লৈছে আৰু ইয়াত যে আছে। পাৰ্লাৰটো প্ৰায় মানুহে নাজানে।
উম উম জানিছোঁ ইমান খিনি এফৰ্ডো কৰিব নোৱাৰিব। ন ইমান পটককে।
তাকেই তো। ব কি আছা ভালে অ অ ভাল ব্যৱহাৰ পাতি ভাল মইও গৈছো। ছিলো দুবাৰ মান গৈছো তা তুমি য'ত গৈছ?
তোমাৰ কথা সুধিছিলে উম। কালি তোমাক দেখিছিলে নেকি?
অ মই গৈছিলো।
উম উম তাৰপিছত কৈছ তোমাৰ চিনিয়ৰ হয় বুলি কৈছে। ইজনী ছোৱালী।
উম হয় নেকি?
স্কুল যে পঢ়া।
অ প্ৰিয়ংকা তাই বেলেগ উম উম খক কৰে অ তাই কৰিছে নেকি?
অ আজি পাতটো টাই কৰিছে?
যোনজনী মানুহজনীয়ে কালি তোমাক দি থ্ৰেডিং কৰিছিলে তাই কৰা নাই।
তাই কৰা নাই তাই ৰৈ চাই আছে।
তাইৰ পৰাই কৰিব লাগিছিলে তুমি?
উম কিন্তু বেয়া কৰা নাই বাৰু দেই।
উম চিনিয়ৰ অ প্ৰিয়ংকা অ উ নাই তাই জানে, পালাৰৰ গোটেই কাম জানে তাই মেকআপ। পাতিছো হয় মেকআপো কৰে তাই যোনজনী আজি তোমাক হেই কৰি দিলে যে সপা কৰি দিলে তাই মেকপো কৰে মেকাপো ধুনীয়া কৰে তাই
ন তাইও বাৰু বহুত অৰ্ডাৰ পাই তাই এতিয়া মই কৰি থাকোতে মানে ফোনৰ উপৰি ফোন আহি, ধিয়ে আছে কোনোবাই ঘৰলে মাতিছে কোনোবা পাৰ্লাৰলে আহিব
অ এনেকুৱাই ইহঁতে সেনেকুৱাই মানে ফোন নম্বাৰটো দি দিয়ে প্ৰায় তাৰ মানে খোলা থাকে। প্ৰায় খোলা নাথাকেতো সেইকাৰণে আৰু নাম্বাৰ দি দিয়ে সিহঁতে ডাইৰেক্ট নাম্বাৰ দি দিয়ে কয় যে মোক ফোন কৰিবা বুলি।
মই ভাল পাও আকৌ মানে অ বেলেগে মোৰ চৰত ধোৱাই বোলে। তাতে হেৰি কৰি দিছে ন মাছাজ কৰি দিছে।
উম দিয়ে ন এনে
এনেকে মাছ চাছ কৰি দিছে মোৰ বহুত ভাল লাগি গৈছে।
উম টোপনীয়ে লাগি গ'ল চাগে।
তাই কৈছে এশ টকাত হেয়াৰ ৱাছ কৰাই মানে সিহঁতি মইতো ভাবি আছো কেতিয়াবা কেতিয়াবা ইয়ালৈ আহিলে মানে তাতে গৈ লৈ।
আহ আহ উ। ঠিকে আছে ওচৰতে আছে ইমান দূৰ নহয় আৰু থ্ৰেডিং চেডিংটো ধুনীয়া কৰে মই ফাৰ্ষ্ট টাইম কৰিছিলো। নহাবাৰ বিয়াৰ টাইমত এতিয়া ধুনীয়া কৰিছে ধেৰিং তেতিয়াৰ পৰা মই তাতেই কৰো মই বেলেগত নো কৰোৱে মানে মোৰ বিয়াতটো
তে নকৰা ন এইবিলাক
উম হম নকৰো আমাৰ ই কৰিব নিদিয়ে তাৰমানে বেয়া পায়। উম আৰু বেছি থ্ৰেডিং কৰিবও নালাগে চ কো অলপমান হেই হয় প্ৰব্লেম
নাই নাই মই বেছি থেডিং মানে মই এমাহত এবাৰ
উ তোমাৰ পুৰা গম পাই যে তোমাৰ মানে গজিছে বুলি, মোৰ গমেই নাপায় মোৰ যেনেকুৱা নহয় সেনেকে থাকে আৰু যদি অলপ থ্ৰেডিংটো কৰো উ মুখখন অলপ চাফা চাফা লাগে মই ই থ্ৰেডিং কৰো মুখখন চাফা লাগিব কিন্তু গজিলেও গম নাপ পাই যে মানে গজিছে বুলি এতিয়া তোমালোকৰ সৰু সৰুকে গজি আহে মোৰ এনেকুৱা গম নাপায়
ভালেই তেনেকে নগজ জানাই নে মোৰ লগৰ এজনী আছে গাৰ্গী বুলি। তাইৰো তেনেকুৱা তাইৰো মানে নগজেই
হয় নেকি?
উম ঠিকে আছে দিয়া তুমি ৰেষ্ট লোৱা
অ অ দিয়া দিয়া পিছে অ বাই
ঠিক আছে